অ' শুনিছোঁ।
হয় হয়, মইয়ো শুনা পাইছোঁ। বাকী কি কৰিছা?
অ' আছিলো ৰবা, এনেই আছিলো মানে গধূলি হলতো চাহ তাহ খাই উঠিলো। তুমি?
হয়। মইয়ো তাকে অলপমান চাহ তাহ খাই পিনে বহিছোঁ, তাকে ভাবিলো অলপমান - ফোন এটা লগাও।
অ' ভালেই কৰিলা।
তাকে ভাবিলো আজি অলপ এটা বিষয়ৰ ওপৰত কথা পাতো নেকি, এই আ বয়োজ্যেষ্ঠ মই ভাবি আছিলো আজি বয়োজ্যেষ্ঠসকলৰ - যত্নৰ ওপৰত অলপ কথা পাতো নেকি?
উম, ভালেই খুব সুন্দৰ ভাল বিষয় এটাই বাছি লৈছা। আলোচনা কৰিব পাৰি।
হয় হয় নিশ্চয়, মানে যিহেতু বয়োজ্যেষ্ঠসকল আমাৰ সমাজৰ এটা অমূল্য সম্পদ হয় ন'। আৰু তেওঁলোকৰ অভিজ্ঞতা হওক বা জ্ঞান হওক বা - এ জীৱনৰ যিখিনি তেওঁলোকৰ আহ অভিজ্ঞতা আছে গোটেই জীৱনটোত - তেওঁলোকে যেনেদৰে কটাই সেই - মানে এ অভিজ্ঞতাবোৰ আমাৰ বাবে বহুতে অমূল্য হয় নহয় নে বাৰু?
একেবাৰে ঠিক কথাই কৈছা, মানে তেওঁলোক মানে এতিয়া ধৰা আমাৰ বয়োজ্যেষ্ঠ - বা বৃদ্ধ বুলি ক'লে আমাৰ ককা আইতাসকলৰ - কথা মনত পৰে, গতিকে মানে আমাৰ - যিমানবোৰ ককা আইতাসকল আছে তেওঁলোক মানে - কিমান মানে সেই সেই বয়সটো পোৱালে - কিমান মানে অমায়িক স্বভাৱৰ হৈ পৰে, বা কিমান মা নে মৰমীয়াল, সেই মৰম বা - মৰম খিনি পাব মানে বহুত মানে অমূল্য সম্পদ। ককা আইতাৰ যিটো মৰম। গতিকে মই মই মানে বৃদ্ধ লোক বা ককা আইতাসকলক মইও মানে খুব ভাল পাও। তেওঁলোকক মই - মানে গতিকে মানে তেওঁলোক য'তে মই মানে ৰাস্তা ঘাটেই হওক বা এনেকে ক'ৰবাত - বা কাৰোবাৰ ঘৰত দেখা পালে মই - তেওঁলোকক মানে খুব মৰম বা শ্ৰদ্ধা এনেকে কৰোঁ আৰু ভাল লাগে মোৰ।
হয় হয় ঠিকেই কৈছা দেই। এ আমি যিবিলাক শিক্ষা বা মূল্যবোধ হওঁক বা সংস্কৃতি পাওঁ, সেইবোৰতো তেওঁলোকৰ পৰা বেছি খিনি বেছিভাগ আমি শিকো ন। সেইবাবে মই ভাবো যে তেওঁলোকৰ প্ৰতি প্ৰতি মানে আমি সন্মান হওঁক বা তেওঁলোকৰ যত্ন লোৱাটো বহুতে দৰকাৰী। সেইটো আমাৰ এটা নৈতিক দায়িত্বৰ ভিতৰত আহে দিয়াচোন। আমি যদি যেনেক তুমি যেনেকে ক'লা বয়োজ্যষ্ঠ বুলি ক'লে বিশেষকৈ আমাৰ ককা আইতাৰ কথা আমাৰ মনত পৰে। তেনেকে যে যিহেতু আমি যেতিয়া সৰু আছিলো তেতিয়া সেই আমাৰ ককা আইতাই আমাৰ যত ন লৈছিলে, এতিয়া আমি ডাঙৰ হোৱাৰ পিছত যেতিয়া তেওঁলোক মানে বৃদ্ধ হৈ গৈছে তেতিয়া এইটো আমাৰ কৰ যে আমি এতিয়া তেওঁলোকৰ যত্ন লওঁ নহয় নে বাৰু?
হয় হয়। মানে ককা আইতাসকলে মানে যেতিয়া আমি সৰু আছিলো তেতিয়া মানে তেওঁলোকৰ মানে কোলাতে বা আহ বুকুৰ মাজত সোমাই আমি যি মানে সাধু কথা শুনাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ এনেকুৱা স্মৃতি আছে। তোমাৰো নিশ্চয় এনেকুৱা স্মৃতি আছে?
হয় হয় নিশ্চয় আছে আছে, ৰাতি যেতিয়া শুবলৈ যাও তেতিয়া ক কাৰ লগত হওঁক বা আইতাৰ লগতে হওঁক আহ ধুনীয়াকে সাধু কথা শুনাই সেই সাধু কথা শুনি শুনিয়ে মানে টোপনি গুচি যাওঁ আৰু গমে নাপাও কেতিয়া টো পনি আহি যায় আৰু মানে তেওঁলোকত শুই থাকিলে বহুত ভালো লাগে তেওঁলোকে নিজৰ আগৰ মানে তেওঁলোকৰ জীৱনত ঘটা কাহিনী কিছু মানো শুনাই থাকে যাৰ ফলত আমাৰ বহুখিনি অভিজ্ঞতা হয় দিয়াচোন আৰু যি টো মানে বয়স বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ অ মানসিক মানে কি মানসিক হওঁক বা শাৰীৰিক শক্তি হওঁক বা হয় হয় আৰু স্বাস্থ্য দুয়োটাই মানে কমি আহে আৰু যিহেতু কোৱা হয় নহয় যে বৃদ্ধ মান হ'লে অ ল উ মানে এ যিবিলাক বয়োজ্যেষ্ঠ লোক আছে তেওঁলোক মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ যায়, তেওঁলোকক মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা যত্ন কৰিব লাগে। সেইবাবে মই ভাবো যে যিহেতুু আমি সৰু থাকোতে তেওঁলোকে আমাৰ যত্ন কৰে আমি ডাঙৰ হ'লে এইটো আমাৰ মানে এটা প্ৰয়োজনত দায়িত্ব যে আমি তেওঁলোকক হয় হয়, আমি তেওঁলোকৰ ভালদৰে চোৱা চিতা কৰো।
উম উম হয় ঠিকেই কৈছা।
হয়।
তেওঁলোকক আমি মৰম যত্নৰে ৰখাটো উচিত যিহেতু তেওঁলোকে সেই বয়সত মানে কোনো কাম মানে সঠিক ভাৱে কৰিবলৈ যিহেতু অ মানে শৰীৰত শক্তি নাথাকে দেচোন, গতিকে সেইবাবে তেওঁলোকক আমি যাতে এই কোনো কষ্ট নিদিয়া কয় মানে আৰামদায়ক ভাৱে মানে সেই জীৱনৰ সেই সময়ছোৱাত মানে আমি ভালদৰে ৰখাটো উচিত আৰু সেই বুলিয়ে ভাবো।
হয় নিশ্চয় সঁচা কথা কৈছা দেই। আৰু যিহেতু বয়স হৈ অহাৰ লগে লগে তেওঁলোকক বিভিন্ন ধৰণৰ মানে স্বাস্থ্য জনিত সমস্যাৰ দেখা পোৱা যায় দেখাই দিয়ে-দিয়েচোন দেখা দিয়ে অ মানে তেওঁলোকৰ শৰীৰত, অ তাৰ ভিতৰত মানে যেনেকে ডায়বেটি হওক বা উচ্চ ৰক্তচাপ হক'বা চকুৰ সমস্যা অ বাহ হিত বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে। যাৰ ফলত মানে তেওঁলোকৰ স্বাস্থ্যটো প্ৰভাব প্ৰভাৱিত হয়' আৰু যাৰ ফলত মানে তেওঁলোকে নিজে উঠি বহি লৰা আহ লৰা ছৰা কৰি পিনে তেওঁলোকে কাম বোৰ ভালদৰে কৰিব নোৱাৰে। আৰু সে সেয়ে মই ভাবো যে' তেওঁলোকৰ এই অৱস্থাৰ সময়ত এ আমি তেওঁলোকৰ লগত থকাতটো বহুতে দৰকাৰী। কাৰণ আমি সৰু থাকোতে ককা আইতাইতো সদায় আমাৰ লগত আছিল। আমাৰ আঙুলি ধৰি পিনে আমাক শিকোৱাই দিছিলে, এইটো আমাৰ কৰ্তব্য এতিয়া যে আমি এতিয়া এনেকুৱা তেওঁলোকৰ অৱস্থাত বা এনেকুৱা বয়সত তেওঁলোকৰ আৰু আঙুলি ধৰি আমি তেওঁলোকক যাতে আগবঢ়াই লৈ যাওঁ নহয় নে?
হয় হয় ঠিকেই কৈছে, তেওঁলোকৰ যতন লোৱাটো আমাৰ মানে বাট তেওঁলোকক মৰম আদৰ কৰাতো তেওঁলোকৰ অভাৱ অভিযোগবোৰ শুনি সেইবোৰ মানে ক মান নিৰ্মূল কৰাটো আমাৰ দায়িত্ব। কিন্তু মই কিন্তু এটা কথা কব বিচাৰো মানে কি হয় আজিকালিতো সমাজত পাই, দেখা যায়। বৃদ্ধ লোকবিলাক লোকবোৰক যেন কিছুমানে অৱহেলিত কৰিছে' বা তেনেকুৱা ধৰণৰ আজিকালি প্ৰায় পৰিলক্ষিত হয়। যিহেতু মানে দেখা পাওঁ যি কি আজি আজিকালি মানে বৃদ্ধাশ্ৰম বোৰো মানে খুব আহ গঢ় লৈ উঠা গৈছে। গতিকে এইটো আমাৰ সমাজৰ বাবে মানে একেবাৰে ভাল কথা নহয় তুমি এই বিষয়ে অকমান কোৱাচোন কি কবান
হয় একেবাৰে সঁচা কথা কৈছা দেই মা এইটো' কথাটো' বাৰু মই লক্ষ্য নকৰা নহয়! এ আজিকালি সমাজত মানে এই বৃদ্ধাশ্ৰমৰ যিটো আহ অ মানে কাৰকো সেইটো মানে বেছিকৈ উম আগবাঢ়ি যোৱা দেখা পাইছো, বেছিকৈ গঢ় লৈ উঠিছে। কাৰণ আহ আজিকালি ল'ৰা ছোৱালী বিলাকে যেতিয়া তেওঁলোকৰ মাক দেউতাক হওক বা ককা আইতা বৃদ্ধ হৈ যোৱাৰ পিছত তেওঁলোকে চাবলৈ নিবিচাৰে। তেতিয়া তেওঁলোকৰ এনে লাগি যেন তেওঁলোকে এটা বুজা হৈ পৰিছে। যাৰ ফলত তেওঁলোকৰ বুজাম হয়' বুজা বুলি ভাবে যাৰ ফলত মানে তেওঁলোককৃ বৃদ্ধাশ্ৰমলৈ পঠাই দিয়ে, নহলে বৃদ্ধাশ্ৰমত থৈ আহে। আহ মানে সেই ক্ষেত্ৰত মানে তেওঁলোকৰ যিটো আহ যি মানে মৰম আদৰ খিনি তেওঁলোকে পাহৰি যায় যত্ন লব লাগে, তেওঁলোকে নিজৰ আহ সৰু কালৰ কথাবোৰ পাহৰি যায় যে' সৰু সৰু থাকোতে তেওঁলোকৰ মাক দেউতাকৰ হওক বা তেওঁলোকৰ আহ ককা আইতাকে তেওঁলোকক যেনেদৰে যত্ন কৰিছিলে যদি' সেই সৰু কালত ককা আইতাক বা মাক দেউতাকে সেই এনে একেদৰে ভাবিলে হয় তেতিয়া সেই শিশুটোক বা সেই ল'ৰা ছোৱালী জন জনাক তেতিয়াতো তেওঁলোকেও একে অৱস্থা কৰিব পাৰিলে হয়। উম হয়, অনা আন্নাথ তম হয় অনাৰ্তআশ্ৰমট থৈ আহিব পাৰিলে' কিন্তু আ তেওঁলোকৰ যিখিনি পৰিয়াল আছে, পৰিয়াল বৰ্গ তেওঁলোকক চাই ভালদৰে তুলি তুলি মিলি ডাঙৰ-দীঘল কৰাৰ পিছত তেওঁলোকে যদি তেওঁ মানে এনেকুৱা কৰে, তেতিয়া সেইটো মানে আমাৰ দেশৰ ভৱিষ্যতৰ বাবে একেবাৰে এ ভাল নহয় বুলি মই ভাবো, নহয় নে?
হয় হয় ঠিকেই কৈছে, মানে এতিয়া অ দেখা পাইছো যে এনেকুৱা নহয় যে মানে দুখীয়া মানে একেবাৰে তেওঁলোকক মানে চলাব নোৱাৰা হৈছে তে সেইকাৰণে তেওঁলোকক এনেকুৱা অৱস্থা কৰি তেনেকুৱা নহয়, মই মানে যিমানবোৰ এনেকুৱা ঘটনা শুনিছো প্ৰায়বোৰতে ভাল ভাল ঘৰৰ ধৰা আ ডক্টৰ, ইঞ্জিনিয়াৰ বা ভাল এনেকুৱা মানে চাকৰিয়াল বক্তিসকলৰ মানে তেওঁলোকৰ পিতৃ-মাতৃয়ে হওক বা ককা-আইতাসকলেই হওক মানে বৃদ্ধাশ্ৰমত এৰি অহা বা ৰাজপথত এনেকৈ এৰি অহা এনেকুৱা ধৰণৰ ঘটনা মানে প্ৰায় মই এনেকৈ লক্ষ্য কৰিছো, গতিকে মই তেতিয়া ভাবিছো যে তেওঁলোকৰটো এনেকুৱা নহয় যে টকা-পইচা অভাৱৰ কাৰণে তেওঁলোকক ৰা ৰা ৰাখিব নোৱাৰি বা চাব নোৱাৰি তেওঁলোকক এনেকুৱা কৰিছে সেইটো কথা নহয় তেওঁলোকে মানে আহ তেওঁলোকক এ কিবা এটা বুজা বুলি ভাবে নে কি ভাবে মই তেওঁলোকৰ মানসিকতাটো আজিলৈকে মই বুজি পোৱা নাই, গতিকে মানে এই বিষয়ে মই কি ক'ম আৰু তুমিয়ে কোৱাচোন অকণমান?
তাকে, ঠিকেই কৈছা মানে আৰু মানে মই আজি আৰু এটা বস্তু লক্ষ্য কৰো মানে হে আজিকালি সময়ত এই বে আমাৰ যিটো ব্যস্ত জীৱন সেই ব্যস্ত বাবে মানে বহু মানুহে বয়োজ্যেষ্ঠসকলক আহ মানে ব স সময় আহ দিবলৈ পাহৰি যায় বা বহুখিনি কম সময় দিয়া দিয়ে বুলি ক'ব পাৰি সেইটো এটা মানে যথেষ্ট চিন্তনীয় বিষয় বুলি মই ভাবো, মানে যদিও বেছ ত থাকে বা আমি যদি যিমানে ব্যস্ত নাথাকো কিয় তথাপিও প্ৰতিদিনে যদি অলপ মান সময় তেওঁলোকৰ লগত আমি কটাও তেতিয়া আমি তেওঁলো কৰ মানে অভিজ্ঞতাৰ পৰা বহুখিনি কথা শিকিব পাৰো। কাৰণ তেওঁলোকে আ মানে আমাতকৈ বেছি জীৱনটোত অভিজ্ঞতা কৰি থৈছে বা বহুখিনি কথাই জানে। তেওঁলোকে কাৰণ কি কৰিলে ভাল হব বা জীৱনত কোনটো পথত গ'লে বেছি ভাল হ'ব আহ তেওঁলোকৰ ওচৰত বহুখিনি অ মানে পৰামৰ্শ থাকে আৰু জীৱনৰ ন যিবিলাক সমস্যা থাকে সেইবোৰ সমাধানত তেওঁলোকৰ পৰামৰ্শ আহ মানে বহুতে মূল্যৱান বুলি মই ভাবো, তেওঁলোকে যিটো পৰামৰ্শ দিব আহ কয় ন যে যিকোনো এটা আ তুমি আ কাম কৰাৰ আগতে বা যিকোনো এটা মা হেৰি কৰাৰ আগতে তুমি আগত নিজৰ আহ শুভ হয় বয়োজ্যেষ্ঠৰ এ আমি পৰামৰ্শ লব লাগে, এইটো কিহৰ কাৰণে? কয় কাৰণ তেওঁলোকৰ যিটো অভিজ্ঞতা সেইটো আমাতকৈ বেছি, আমি হয়তো আগৰ দূৰদৰ্শী অ পথটো আমি দেখা নাপাব পাৰো কিন্তু তেওঁলোকৰ পৰা যদি আমি পৰামৰ্শটো লও এতিয়া তেওঁলোকে সেই দূৰদৰ্শী পথটো দেখা পাই পিনে আমাক সেইমতে আমাৰ যিটো উচিত পৰি পৰামৰ্শ, সেই উচিত পৰামৰ্শটোহে দিব। যাৰ ফলত মানে আমি আৰু বেছি জীৱনত আগুৱাই যাব পাৰিম নহয় নে বাৰু?
ঠিকেই কৈছে মানে তেওঁলোকে মানে আশীৰ্বাদৰ ফলত আমি মানে যিটো কা বা কাম বা কাৰ্য মানে কৰিবলৈ আগবাঢ়ো সেইটো আৰু মানে অধিক এখোজ আগুৱাই বা তেওঁলোকে মানে গম পায় যে এ তেওঁলোকৰ অভিজ্ঞতা ফালে এইটো কৰিলে ভাল বা এইটো কৰিলে বেয়া। সেইমতে আমাক পৰামৰ্শ দিয়ে, সেই পৰামৰ্শমতে আমি মানে চলি যাব পাৰো বা লক্ষ্যত উপনীত হ'ব পাৰো, সেইটো বুলিয়ে ভাব
হয়-হয় হয়-হয় একেবাৰে সচা কথা আৰু এ, যিবিলাক আমাৰ পৰিয়ালৰ নিয়ম - নীতি বা থাকে উপদেশ সেই স কলোবোৰতো আমাৰ এই বয়োজ্যেষ্ঠ সকলে শিকা শিকাই দিয়া বা সেই বয়োজ্যেষ্ঠসকলৰ পৰাই আমি শিকিছো দিয়াচোন। কাৰণ যদি এই নিয়ম - নীতিবোৰ আমাৰ বয়োজ্যেষ্ঠ সকলে আগৰ পৰাই মানি নাহিলে বা আহ এ পৰিয়ালত চলাই নানিলেও তেতিয়া সেই বোৰৰ বিষয়তো আমি জানিব নোৱাৰিলো হয় বা আমাৰ যিটো সংস্কৃতি সেই সংস্কৃতিটো আমি তেওঁলোকৰ পৰাই শিকিছো অ, কি আমাৰ অসমীয়া সংস্কৃতিটোক কেনেকোৱা বা অ, কি সময়ত আমি কেনেকৈ কোনটো উৎসৱ পালন কৰে সেই প্ৰত্যেকটো উৎসৱৰ গুৰুত্ব বা উম মহ কয় সেই গোটেই খিনি মানে তেওঁলোকৰ পৰাই আমি জানো নহয় নে
হয়-হয় তেওঁলোকেও মানে যিবোৰ দিহা পৰামৰ্শই হওক বা নীতি-নিয়ম হওক আমিতো ধৰা এতিয়া ইমান নীতি-নিয়ম নাজানো কিন্তু তেওঁলোকৰ এই অভিজ্ঞতাৰ ফালৰ পৰা বা তেওঁলোকে আৰম্ভণিৰ পৰা যিবোৰ নীতি-নিয়ম কৰি আহিছে সেই নীতি নিয়ম সমূহতো তেওঁলোকৰ পৰাই আমি শিকিছো। গতিকে তেওঁলোকক মই ভাবো অৱহেলা কৰাৰ মানে কি কাৰণত অৱহে কি কেনেকোৱা ধৰণৰ মানসিকতাৰ ব্যক্তিসকলে এনেকোৱা ধৰণৰ মানে অৱহেলিত কৰে। বা বৃদ্ধাশ্ৰমত এনেকোৱা একো এৰি আহে বা ৰাজপথত ধৰি আহে মই বুজি নাপাওঁ মানে তেওঁলোকক
হয়-হয়
মানে কি ক'ম আৰু তেওঁলোকৰ এই মানসিকতাটো যিমান আ পাৰে সিমান সোনকালে মানে সলনি কৰাতো বহুতেই দৰকাৰী।
ঠিকেই গতিকে মানে নহ'লে মানে আমাৰ সমাজখন বেয়া দিশত গৈ আছে আৰু।
হয় একেবাৰে একেবাৰে সঁচা কথা এইটো আমাৰ দায়িত্ব যাতে আমি আমাৰ সমাজখন আহ, আকৌ বেছি উন্নত কৰিব পাৰো বাৰু আজি এই বিষয়টোৰ ওপৰত তোমাৰ লগত কথা পাতি মোৰ বহু তেই ভাল লাগিল বহুখিনি মানে অভিজ্ঞতা হ'ল দেই হয়-হয় নিশ্চয়।
হয়।